হেল্ল'
শুনা পাইছা
অ
অ খবৰ খোৱা বাকী তোমাৰ ভালে আছে নে
উম খবৰ ভালেই দিয়ক তোমাৰ
হ ভালে আছো দিয়া বাকী বতৰ কেনেকুৱা তাত
বতৰ সেমেকা বৰ্তমান
অ বছো ইয়াতো সেনেকাকাে অলপ মানে ডাৱৰীয়া কৰি আছে বাৰু পিছে আমাৰ আমাৰ জিলা কেইখন অকন হাই এলাৰ্টত আছে মানে বৰষুণ দিব চাগে এই তিনদিন ম
উম
তাকে ফোন কৰিছিলো আজি তোমাক অলপ আমি খাদ্যৰ বিষয়ে আলোচনা কৰো নেকি ন হয় খাদ্যয়ৰ বিষয়ে এতিয়া খাদ্য আমাৰ দৈনন্দিন জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ এটা অংশ আমি কি খাদ্য খাওঁ আমি কি খাদ্য সেৱন কৰি আছো সেইটোৰ ওপৰতে কৰি আমাৰ দৈনন্দিন জীৱনৰ আমাৰ যিখিনি কাৰ্যকলাপ সেই কাৰ্যকলাপ আমি আগবঢ়াই লৈ য সু স্বাস্থ্যৰ অধিকাৰী হবলৈ সু খাদ্য আমি খাবই লাগিব
খাবই লাগিব হয় হয় হয় কিন্তু বৰ্তমান আমাৰ খাদ্যবোৰ বোৱা নাটনি হৈ যাই আছে চহৰ অঞ্চলত চাবলৈ গ'লে
হয় হয় এইটো হয় বৰ্তমান নাটনি হৈ আছে আৰু নাটনি হোৱাৰ উপৰিও তোমাৰ বৰ্তমানৰ যি আহাৰ খাদ্য সেই খাদ্যয় সমূহ মানে তোমাৰ বিভিন্ন ধৰণৰ সাৰ দি দি তাৰ মানে গুণাগত যি মানদণ্ড সেই মানদণ্ড মানে কমাই আছে
অ কমাই কমাই যাই আছে
হয় হয় সেইটোৱে বাকী তুমি কোৱাচোন খাদ্য তোমাৰ কি প্ৰিয় খাদ্য নো
মোৰ খাদ্য সেইকাৰণে ঘৰুৱা চ শাক পাচলি
হয় হয় বুজিছো খাদ্য ভিতৰত শাক পাচলি সকলোৰে প্ৰিয় আৰু আচলতে শাক পাচলি খাবই লাগে বৰ্তমানৰ এই দৈনন্দিন জীৱনত আমি দেখা পাওঁ যে সাধাৰণতে মানে বিভিন্ন ধৰণৰ তোমাৰ আহ বিভিন্ন বৰ্গৰে হওক ল'ৰা ছোৱালী হওক বা প্ৰাপ্ত বয়স্ক হওক সকলোৱে মানে আহ আজিকালি বৰ বেছিকে দেখি দেখিবলৈ পোৱা যায় যে শাক পাচলি তেনেকে ভাল নাপায় কিন্তু কথাটো শাক পাচলি শাক পাচলি খাবই লাগে শাক পাচলি হৈছে তোমাৰ আটাইতকৈ বেছি মানে গুৰুত্বপূৰ্ণ যে প্ৰটিন চ'ৰ্চৰ মানে এটা মাধ্যম
হয় হয়
হয় হয় কি কি ধৰণৰ খাদ্য তুমি মানে খাই ভাল পোৱা বা বনাই ভাল পোৱা তুমি
মই এ মাৱৰ দাইল বা কি বুলি কয় সেইটো কচু পিটিকা
হয়
তেনেকুৱা ধৰণৰ আপুনি
মই ধৰি লোৱা খাদ্যৰ ভিতৰত মোৰ আটাইতকৈ বেছি প্ৰিয় খাদ্য হৈছে শাক পাচলি যিকোনো সেউজীয়া শাক পাচলি মোৰ আটাইতকৈ বেছি প্ৰিয় তাৰোপৰি তোমাৰ ধৰি লোৱা আহ বিভিন্ন ধৰণৰ যিবোৰ প্ৰটিন জাতীয় তোমাৰ দালি আছে এই দালিবোৰ মই সেৱন কৰিবলৈ বহুত বেছি ভাল পাওঁ মই তাৰোপৰি তোমাৰ খাদ্য মই নিজে মানে ধৰি লোৱা মই নিজে আহ ৰান্ধি ভাল পোৱা খাদ্য ৰ ভিতৰত কৈ আছো আৰু ৰান্ধি ভালপোৱা খাদ্যসমূহৰ ভিতৰত ততেই দালি আছে তোমাৰ তাছত ন ভাজি চাজি হৈ গ'ল এই গ্ৰীণ তোমাৰ মানে সেউজীয়া শাক পাচলি বোৰে মই ৰান্ধি কৰি বহুত বেছি ভাল অ
উম কিন্তু গাঁৱৰ অঞ্চলত চাবলৈ গ'লে বৰ্তমান খেতি বাতি বহুতে নকৰে আজি
হয় হয় হয় হয় খেতি বাতি বহুতে নকৰে তাৰ তাৰ ফলত মানে বহুত কম কমি আহি আছে মানে বস্তু বোৰ বিশেষকে সাৰ জাতিঅ কিয় হৈ আছে বস্তু
সাৰ জাতীয় ৰাসায়নিক জাতীয় সাৰ বোৰ ইত্যাদি হৈ গৈছে খেতি পথাৰত তাৰ ফলত শস্যৰ গুণাগুণবোৰ নাইকিয়া হৈ যাই আছে
হয় হয়
সেইকাৰণে আমাৰ বেমাৰ আজাৰ বোৰো দিনক দিনে বাঢ়িবলৈ ধৰিছে
খাদ্যৰ বিশেষকে খাদ্যৰ কিন্তু অৱদান আমাৰ আহ অসমীয়াকে কোৱা বা আমাৰ বিভিন্ন যি আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আছে তেওঁলোকৰো জীৱনত খাদ্যৰ কিন্তু অৱদান যথেষ্ট বেছি কিয়নো বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন জাতি জনগোষ্ঠী বেলেগ বেলেগ ধৰণৰ খাদ্য থাকে হয় নে নাই কোৱা এতিয়া যেনেকে আমাৰ অসমীয়া মানুহে সাধাৰণতে দেখিব লগ পোৱা যে আমি খাৰ খাই বহুত বেছি ভাল পাওঁ ঠিক তেনেকে এতিয়া ধৰি লোৱা আৰু ট্ৰাইবেল মানুহে তোমাৰ নিজৰ সেৱনত মানে বিভিন্ন ধৰণৰ মংগজাতীয় বস্তুবোৰ সেৱন কৰে ত আমিও মং জাতীয় বস্তুবোৰেন কৰু কিন্তু বিশেষকে ট্ৰাইবেল মানুহৰ এটা খাদ্যৰ যি আ তোমাৰ খাদ্য ৰ যি শৈলী এই খাদ্যশলীত মংগজাতীয় অৱস্থ ব্তুব বৰ বেছি কি দেখিবলৈ পোৱা যায়
অ তেওঁলোকৰ মঙজাতীয় বস্তুবোৰ মানে বেছিকৈ চলে আৰু
চলে আৰু সেইটোৱে বাকী খাদ্যৰ অৱদান যথেষ্ট বেছি আছে তাৰপৰি তোমাৰ ধৰি লোৱা ধৰ্মৰ ভিত্তিটো এতিয়া বিশেষকে দেখিবলৈ পোৱা যায় যে তোমাৰ আহ কিছুমান আহ আহ এটা নিৰ্দিষ্ট ধৰ্মৰ মানে ধৰ্মাৱলম্বী মানুহে তোমাৰ বিশেষকে বিশেষ এটা অ দিনত যেন যেন বিহু হৈ গ'ল তাৰপিছত তোমাৰ বিভিন্ন ধৰণৰ উৎসৱ হৈ গ'ল দুৰ্গা পূজা হৈ গ'ল গল বা দেৱালী হৈ গ'ল এই ধৰণটো বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত দি চলা হয় নে নাই গতিকে মই ভাবো যে আৰু হয় হয় আৰু হিন্দু ধৰ্মৰ লগতে বিভিন্ন ধৰ্মৰ বেলেগ বেলেগ ধৰ্মাৱলম্বী লোকসকলেও যেনিবা মুছলিম হৈ গল খ্ৰীষ্টান হৈ গ'ল তেওঁলোকেও নিজৰ নিজৰ খ্ৰীষ্টমাছেই হওক ঈদৰ সময়তে হওক বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত দিছিল
হয় যথেষ্ট ঠিক তেনেকৈ এই বহাগ বিহু তেতিয়া চাবলৈ গ'লে হাতবিধ শাক পাচলি আমি খাব লাগে বিভিন্ন ধৰণৰ
হয় হয় ঠিক কৈছে তুমি অকণ কোৱাচোন খাদ্যৰ বিষয়ে আৰু কি কি জানা তুমি মই অকণ ধুৰিব বিচাৰি আছো।
খাদ্যৰ বিষয় লৈ বিশেষকৈ আৰু কবলৈ নাই বাৰু তেনেকৈ চাবলৈ বৰ্তমান আমাৰ কি বুলি কয় আহ খেতি পথাৰত আহ এ বৰ্তমান আমাৰ ধ আৰু তাত আমি ৰাসায়নিক সাৰ বোৰে আমি বৰ্তমান এতিয়া আমাৰ সমাজত প্ৰচলিত গতিকে সেইবোৰে আমিত যেনে লাগিছিল তেনেকৈ উৎপাদিত হোৱা নাই আৰু তাৰ ফলত আমাৰ খাদ্যবোৰো নাটনি হৈ যায় যে
হয় হয় হয় নিশ্চয় নিশ্চয় খাদ্যবোৰ নাটনি হৈছে এইটোতো আজিকালি। জীৱন্ত সমস্যা সমূৰ ভিতৰত এটা বু আটাইতকৈ বছ ডাঙৰ গুৰুত্ব পূৰ্ণ ডাঙৰ সমস্যা মই ভাবোঁ যে চৰকাৰৰ লগতে আমাৰ সমাজেও এইটো হয় হয়।
চৰকাৰে এইবোৰৰ ওপৰত গুৰুত্ব দিব লাগে আৰু আমাৰ গাঁওৰ অঞ্চলৰ পৰা যিবোৰ আমাৰ শাক পাচলিয় হওক ফল মূল হওক চহৰ অঞ্চললৈ যায় সেইবোৰ তাততো নিয়াৰ লগে লগে চব বস্তু বিক্ৰী হৈ নাযায় ন আৰু বিক বিভিন্ন জাতীয় হওক আ মেডিচিন বোৰ প্ৰয়োগ কৰি তাত সংৰক্ষণ কৰি ৰখাৰ ফলত বহু দিন হৈ যায় আৰু সেইবোৰে আমি চহৰ অঞ্চলত কিনি খাই বহুতো লোকে আৰু তাৰ ফলত আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰবোৰ দেখিবলৈ পোৱা যায়।
হয় হয় হয় হয় হয় আজিকালি দৈনন্দিন জীৱনত বেমাৰ আজাৰ সমূহৰ ভিতৰত প্ৰায় মোৰ নব্বৈ শতাংশ বেমাৰ আজাৰে আমাৰ খাদ্যৰ ফলতে হয় মই তেনেকে ক'ব পাৰোঁ কি হৃদৰোগ কোৱা বা চকুৰ বেমাৰ কোৱা বা খাদ্যৰ ফলত হৃদৰোগ পোৱা বা চকুৰ বেমাৰ কোৱা বা হা়ড়ৰ বেমাৰ অ বিভিন্ন ধৰণৰ বেমাৰ ভিতৰত মানে, সৰ্ব শতাংশ বেমাৰ খাদ্যৰ ফলতে হয় কিয়নো আমি হাৰজাতীয় বস্তুবোৰ সেৱন কৰি কৰি আমাৰ মানে আমি নিজৰ অভ্যন্তৰীণ যি আমাৰ শৰীৰ সেই আভ্যন্তৰীণ শৰণকো
হয় হয় আমি চাবলৈ গলে আমাৰ জীৱন ধাৰণ কৰিবলৈ হলে আমাৰ খাদ্যয়ই একমাত্ৰ প্ৰধান গতিকে আমি ভাল ভাল ধৰণৰ খাদ্য আমি সেৱন কৰিব পাৰিলে আমাৰ দেহাটো সুস্থ হৈ থাকিব।
হয় হয় নিশ্চয় দেহাটো সুস্থ হৈ থাকে মন মগজো সুস্থ
মন মগজু সুস্থ হৈ থাকে তেতিয়া আমাৰ মনোযোগ বাঢ়ে বা আমাৰ কামবোৰ কৰিও ভাল লাগে বহুত।
হয় একদম একদম ঠিক কৈছে আৰু বৰ্তমানৰ দিনত আজিকালি বৰ বিশেষকৈ আমাৰ আমাৰ যিটো আমাৰ প্ৰজন্ম আমাৰ প্ৰজন্ম এটা বহুত ডাঙৰ অসুবিধা হয়। আছে যে আমি এলাহ কৰো। মই ভাবো যে এই এলাহ ভাৱটো কৰবাত নহ'লে কৰবাত খাদ্যৰ লগত জড়িত হৈ আছে।
আছে আছে খাদ্যয়ৰ লগতে জড়িত হৈ আছে। আমি যেতিয়া খাদ্য ভালদৰে নাখাম আমাৰ মগজু শক্তি ভাল নহব বা আমি চিন্তা ধাৰণাবোৰ ভালদৰে ভাবিব নোৱাৰিম তাৰ ফলত আমাৰ কামবোৰ লেহমীয়া হয়। বা কামবোৰ কৰিবলৈ আমি ইচ্ছা নকৰো।
হয় হয় ঠিক কৈছে ক্ৰচ আমাৰ এই মেলা ভাৱটো খাদ্যৰ লগতে জড়িত আছে। কিয়নো মই ভাবো যদি আমি পুষ্টি পুষ্টিকাৰক দব্য ক'বোৰ যদি আমি সেৱন কৰোঁ পুষ্টীকাৰক পা পুষ্টি থকা বস্তুবোৰ যদি আমি সেৱন কৰো আমাৰ শৰীৰো সুস্থ হৈ থাকিব ফলস্বৰূপে আমি এটা উদ্যম কৰ্ম উদ্যমেৰে আমি নিজৰ কৰ্ম জীৱনত আগবাঢ়িব পাৰিম আৰু আমাৰ শৰীৰতো আমি এটা নতুন শক- ক্তিৰ অনুভৱ কৰিম আমি।
হয়
হয় হয় হয় দিয়া ঠিকে কৈছে আৰু পিছে কোৱাচোন তোমাৰ খাদ্য সমূহৰ ভিতৰত যে আমি যিখিনি বস্তু আলোচনা কৰিলো হয় খাদ্য বৰু বস্তু বোৰৰ ভিতৰত তুমি আটাইতকৈ তোমাৰ একদম আটাইতকৈ বৰ বেছি প্ৰিয় এটা খাদ্য যিটো খাদ্য তুমি সদায় খাই থাকিব পাৰিবা সেই তেনেকুৱা কিবা খাদ্য আছেনে
মোৰ সেইটো হৈছে মোৰ এ মাহ জাতীয় যিটো দালি বুলি কয় আমাৰ অসমীয়া থলুৱা ভাষাত সেইটো মই সদায় সেইটো খাম খাব বাৰু
হয় হয় ঠিকে কৈছে মোৰ মোৰ আমাৰ সাৰ দিয়া যিকোনো বস্তু এটা মোৰ আটাইতকৈ বেছি প্ৰিয় সেইটো বস্তু মোৰ ৰাতি আগৰ পৰা সৰুৰে পৰা মই এইটো বস্তু বহুত বেছি ভাল পাওঁ আৰু তাৰ উপৰিও মই এটা বস্তু আৰু এটা বস্তু ভাল পাওঁ আ গাজ বুলি কয় এইটোক গাজ বুলি কয় গাজ বুলি কয় এইটো বাঁহৰ বাঁহৰ আপোনাৰ আগ হয় হয় হয় এই সেইটো মই পিটিকাই হওক বা অকন মানে যিকোনো ধৰণৰ ভাজিতে হওক চব্জিতে হওক তেনেকে দি দিলে মানে বৰ বেছি মই মানে এটা সুস্বাদো হৈ উঠে মানে খাবা আমাৰ আৰ আহাৰ মই এইটো মানে বেছিকে খাওঁ কৰো এতিয়া বহুতে হয়তো এইটো বস্তু
বহুতেই আমাৰ এতিয়া বৰ্তমান শেহত সমাজত বহুতো ল'ৰা ছোৱালী এইটো বাঁহৰ গাজ কি নাজানেই বা ঘৰৰ লোকেও এইবোৰ নুখুৱাই কিবা বেমাৰ আজাৰ হ'ব বুলি
হয় হয় ঠিকে কৈছে ঠিকে কৈছে না আচলতে এইবোৰ বস্তু তোমাৰ ধৰি লোৱা কিনিলেও গাঁৱলীয়া অঞ্চলৰ পৰা কিনিলে যিবোৰ গাঁৱৰ জনা মানুহ তেওঁলোকে মানে এইবোৰ বস্তু ভালকে চিনি পায়
চিনি পাই চিনি পায় আমাৰ নৱপ্ৰজন্ম এইবোৰ ভালদৰে চিনি নাপায় বা আমিও কিছু
হয় হয় এই কাৰণে কিছুমান আহাৰৰ কাৰণে আমি আমাৰ যি আমাৰ থলুৱা মানুহ আমাৰ যি আমাৰ আমাৰ খিলঞ্জীয়া মানুহ ক'ব গ'লে মানে আমাৰ যি চহৰ অঞ্চলৰ খিলঞ্জীয়া মানুহৰ কথা কোৱা নাই মই আমাৰ গাঁৱে ভূঞে থকা খিলঞ্জীয়া মানুহখিনিৰ ওপৰত আমি ভিত্তি কৰি চলিব লাগে কিয়নো তেওঁলোকে এই আহাৰবোৰৰ কথা খাদ্যসমূহৰ কথা চিনি পায়। এতিয়া আমি ঘপকে গৈ যদি, এতিয়া মই উদাহৰণস্বৰূপে বাঁহৰ গাজৰ কথাই কলো। বাহৰ গাজু এটা খাদ্য হয়। কিন্তু, তেতিয়া যদি আমি জংঘলত গৈ বাহৰ গাজ যদি আমি ঘপকে এটা উঠাই আনো, আমি হয়তো খাই আমাৰ অনিষ্টও হ'ব পাৰে।
অনিষ্ট হব পাৰি। ভালো থাকে, বেয়া থাকে বিভিন্ন ধৰণৰ থাকে।
বাকি ঠিকে আছে দিয়া, ভাল লাগিল। তোমাৰ লগত কথা পাতি বন্ধু। আজি হয়, হয় বাকী হেৰি বা আ যিটো খাদ্যৰ আলোচনা কৰিলোঁ। আকৌ এদিন তোমাৰ লগত বেলেগ এটা বিষয়ত আলোচনা কৰিম দিয়া।
বাবু